হ উ তই নেজান
হেল্ল উমহ' অ শুনিছানে শুনিছো।
অহ
কি কৰিছা, মই এনেই তুমি?
এনেই আছো ৰবা।
অ ভাত খালা?
খালো খালো, তুমি?
মইয়ো খালো দিয়া। বাকী ভালনে তোমাৰ খবৰ?
ভাল ভাল ভাল ভালে আছো ৰ তুমি?
মোৰো ভালেই ভালেই আছো বাৰু বাকী পিছে ক'তো ফুৰিব যোৱা নাই?
উম যোৱা নাই ৰবা এতিয়া অলপ বোলো এই দুদিন মান দেৰিকে যাম বুলি ভাবিছো।
অ ঘৰতে আছা?
তুমি উম তুমি? তুমি ক'তো যোৱা নাই? তুমি ক'তো যোৱা নাই?
মই আহিছো মই গাঁৱলে আহিছো।
অ ভালে চোন।
বলে
উ বহুত
বাকী ঘৰৰ ফালে সকলো ভালে নে?
ভালে ভালে তোমালোকৰ?
আমাৰো ভালেই দিয়া। এ আমি মানি অলপ সে হা উমহ কোৱা
কোৱা কোৱা আজি বোলো সময়ৰ সময়ৰ বিষয়ে অলপ কথা পাতিম বুলি ভাবিছিলো।
হয় নিশ্চয়
সময় মানে সময় মানে লৰাই কেনেকোৱা ব্যৱহাৰ কৰিব লাগে সঠিক সময় কেনেকোৱা হ'ব লাগে
হয়
তাৰ কাৰণে বোলো অলপ কথা পাতো বোলো আজি।
হয় হয় এতিয়া সময় বুলি ক'লেটো কি? সময় এটা এনেকুৱা বস্তু যিয়ে নেকি আমাক মানে অলপ এক ছেকেণ্ড ৰখি নাথাকে হয়নে?
হয় হয়
মানে আমি চব কাম যিকোনো কাম আমাৰ কিছুমান কামেই হওক বা পঢ়া শুনাই হওক যিকোনো কাম সময়ত কৰিব লাগে যে আমাৰ এইটো মানে এইটো সময় যদি গুচি যাওঁ নেক্সট আৰু হে পিছত আৰু সেই সময়টো ঘূৰি কেতিয়াও নাহে।
হয় হয় হয়
গতিকে আমি এ সকলো বস্তু মানে সময়ৰ লগত সময়ৰ মিলাই মেলাই কৰিব লাগে। আ পঢ়াই শুনাই হওক বা বেলেগ কিবা কামেই হওক বা যিকোনো কাম কাজেই হওক যিয়ে নহওক আমি চব সময়ৰ লগতে কৰোঁ নহয়নে?
উম ঠিকে কৈছা কাৰণ সময় ধৰা কি মানে জীৱনে মানে তুমি যোনটো সময়ত যি কাম কৰা সেইটো সময়তো ভাল মানে সময়ৰ কাম মানে পেলাই থৈ দিব নেলাগে আৰু
হয় হয় সময়ৰ কাম সময়ৰ লগে লগে
হয় হয় আৰু অ সময়টোতো ধৰা সময় কি সময় আৰু যদি সময়টো গতিশীল মানে ধৰা সময় কাৰো কাৰণে ৰৈ নাথাকে আৰু তুমি আ যে সময়টো যে ৰৈ থাকিব যে তোমাৰ মানে সেইটোতো নহয়
হয় হয় সময়টো হৈছে নদীৰ নিচিনা নদীৰ এবাৰ বৈ যোৱা পানীখিনি আৰু ঘূড়ী কেতিয়াও নাহে হয়নে থি ঠিক তেনেকুৱা আৰু সেইকাৰণে আমি সময়ৰ লগত মানে সময়ৰ লগত কৰ কৰি চলে আমাৰ আমাৰ জীৱনটো ভাল হয় যে আমি চব কাম আমাৰ জী ৱনত এটাই কাম নহয় আমাৰ জীৱনত বহুত কাম কৰিবলগীয়া থাকে চব চবৰে চব আদি কৰি আমি যদি সময়ৰ লগে লগে চবখিনি কৰি যাওঁ ত' আমাৰ জীৱনটো ভাল হয় হয়নে এতিয়া পঢ় এ এতিয়া পঢ়াৰ ক্ষেত্ৰতে আমি যদি আমি যদি ভাবোঁ যে আজি নপঢ়োঁ কালি পঢ়িম ত' আজি আমাৰ টাইমখিনি কেতিয়াও ঘূৰি নাহে পঢ়াৰ ক্ষেত্ৰতো বা বেলেগ ক্ষেত তটো যিকোনো কাম আমি সময়ৰ লগে লগে কৰি কৰিব লাগে
উম হয় হয় হয় হয় ঠিকে কৈছা উম আ কাৰণ সময়টো ধৰা আ ধৰা এই যোনটো আৰু কি কয় সময় যদি মানে ধৰা তুমি সঠিক সঠিক সময়ত যদি ভাল মানে ভাল ব্যৱহাৰ কৰিব নোৱাৰা ত মানে পিছলৈকে বহুত মানে ভৱিছ ট লৈকে মানে বহুত সম সমস্যা দেখা দিব পাৰে
হয়
এ তুমি -
এনেই তুমি ধৰা কেনেকুৱা সময় এইবিলাক ব্যৱহাৰ কৰা ধৰা ধৰাক এদিনত যদি তুমি - স্কুল কলেজ নোযোৱা বা ঘৰত থাকিলে?
এতিয়া ঘৰ কেতিয়া আমিতো আমিতো আজিকালি মানে এনেকুৱা হৈ গৈছে - যে দিনবোৰ, এতিয়া চাবা আগৰ আগৰ মানুহ বোৰে আগৰ হেৰিয়ে - মানে ফো যেনেকে মোবাইল ফোন নাছিলে তেতিয়া আমি কি কৰিছিলোঁ যে স্কুল যাওঁ বা - স্কুল নগ'লে ঘৰতে খেলোঁ খেলা খেলা-ধূলা কৰোঁ অ লগ-বন্ধুৰ লগত। এনে এনেই এনেই বেলেগ দূৰত ক'তো নাযায় এনেই ঘৰতে - এনেই ঘৰতে খেলোঁ বা এবাৰ ওলাই যাওঁ বা পথাৰত - বা পথাৰত গৈ পেলাই আমি কেতিয়াবা বৰশী বাও হয়নে?
হয় হয় হয়।
হয় তেনেকে লগৰবোৰৰ লগত খেলোঁ বা কেতিয়াবা আমি খানা খাওঁ এনেই - তাত তেনেকেই আৰু বহুত কিবা কিবি ফুৰ্তি মেলা কৰো, কিন্তু - আজিকালি কি হৈ গৈছে মোবাইল ফোন হোৱাৰ পৰা - ল'ৰা-ছোৱালীয়ে হওক বা ডাঙৰ মানুহেই হওক - আজিকালি সময়ে নোহোৱা হৈছে, কিছুমান মানুহে মানে কি কৰে - এ খেলা ধূলাবোৰ মানে হেৰি কৰিছে, নোহোৱা কৰি পেলাইছে হয়নে? মোবাইল চাব - ঘৰতে থাকে মানে ঘৰৰ পৰা ওলোৱাটো ইমান এটা আজিকালি হে নহয় - আৰু পচন্দ নহয়। যে ঘৰৰ পৰা এনেকে ওলাব লাগে, তুমি বেয়া হ'বা কিবা হ'বা নহয় নে বাৰু?
হয় হয় হয় হয় ঠিকেই কৈছা তেনেকুৱাই।
পৰা দূৰত ৰাখে, তাৰ ফলত - কি হৈছে ল'ৰা-ছোৱালীবোৰ আজিকালি মানে অলপ - বেছি মানে অলপ বেয়া হোৱাৰ নিচিনা হৈছে আৰু মানে মোবাইলৰ ওপৰতে থাকে এনিটাইম।
হয় হয়।
উম, তেনেকে ল'ৰা-ছোৱালী সদায় খেলা-ধূলা কৰিব দিব লাগে সময়ৰ লগ কেনেকে হেৰি কৰিব লাগে - সেইবোৰ শিকাব লাগে। আমি এতিয়া দিনটো খেলা-ধূলা কৰো, গধূলি হ'লে মা-দেউতাই আমাক চাহ একাপ দিয়ে বা - কিবা অলপ খাব দিয়ে, তাৰপিছত আমি পঢ়িব লাগে হয়নে? তাৰপিছত আমি ধুনীয়াকে পঢ়াত বহোঁ। কিন্তু আজিকালি কি হৈ গৈছে সেইবোৰতো নাইয়ে আৰু - দিনত কেতিয়াবা শুলে শুলো নুশুলে ফোন চাওঁ বা ফোন চাই মেলি পঢ়া টাইমত পঢ়ো। আজিকালি পঢ়াতো মন নবহা হৈছে চব ল'ৰা-ছোৱালীবোৰৰ।
উম অধিক উচাৰণ
কোৱা।
কাৰণ এতিয়া মানে ধৰা তুমি তো এতিয়া গাওঁতে আছা কাৰন মানে ধৰা - কিন্তু ধৰা মানে ভাল ৰাতিপুৱা উঠি উঠি কিনে ধৰা - পৰিৱেশবোৰ চাইলে বা মানে কি আৰু মানে ৰাতিপুৱা গাঁৱত থাকিলেতো এই মানে - ভাল লাগি যায় মানে যিমানটো মো মানে মোবাইলৰ পৰা দূৰত থকা দূৰত থকাই যায়।
হয়।
আৰু কোনোবা ধৰা মাতিলে যোৱা যায় মানে কি আৰু কৰবাত ধৰা ফুৰিব লগা - ঠাই মানে এনেকুৱা যাব মন যায়, ইচ্ছা যায় আৰু চব স স সকলোকে যাব কাৰণে -
হয় হয়। এতিয়া গাঁৱত আমি এ ল'ৰা-ছোৱালী বা বন্ধু-বান্ধৱীৰ লগত - আজিকালি কেতিয়াবা টেঙাৰ বতৰ, টেঙা খাওঁ কাটি পেলাই হয়নে পথাৰত গৈ পেলাই বা ঘৰত তে থাকি পেলাই ঠিক তেনেকে লগৰ লগত কথা পাতিও আমি অলপ টাইম পাওঁ মানে হেই সময় অলপ হেৰি কৰোঁ। তাৰপিছত এ কেতিয়াবা মন গ'লে ফুৰিব যাওঁ। আকৌ কেতিয়াবা মন গগলে লগ হৈ পেলাই আমি পঢ়ো। পঢ়া - শুনাও কৰোঁ। কেতিয়াবা কিবা বনা কিবা বনাই মেলি হ'লেও আমি টাইম মানে আৰু মানে এনেই নাথা এনেই থাকা নাযায় হয়নে কেতিয়াবা ফোনটোৱে চাওঁ আমি কিন্তু আজিৰ দিনত মানে বেছি ফোনটোৱে হৈছে বেছি মানে বেছি ফোন ফোনে চাই ল'ৰা-ছোৱালীবোৰে হওঁক বা ডাঙৰে হওক। অকল ল'ৰা-ছোৱালীয়ে নহয়, ডাঙৰেও আজিকালি মানে ফোনটো মানে কি ফোনটো পালে আৰু মানে দুুনীয়াখনৰ কথা মানে কি হৈ আছে কি হৈ আছে গমেই নাপায় হয়নে?
হয় হয় হয় ঠিকে কৈছে আপুনি, কাৰন মোবাইল ফোনৰ লগত বহুতো ব্যছ চবতে দেখা পোৱা যায় আজিকালিৰ দিনত। আলটো
পঢ়া সময়তো যদি মোবাইল ফোনতে যদি মানে অতিক্ৰম কৰা যায় মানে ধৰা দিয়া যায়তো মানে পিছলৈকে মানে বহুত সমস্যাও দেখা দিয়ে আজিকালি। উম।
এতিয়া আমি সময় মানে কি আমাৰ সময়টো আমিতো নিজৰ লগত সময় কটায়ে থাকো হয় নে, হুম হয় কেতিয়া বা আমি আমি মা-দেউতাৰ লগতো এবাৰ ওচৰত বহিব লাগে যে মা-দেউতা মা-দেউতাৰ লগত কথা পাতিব লাগে যে আম বা কেতিয়াবা যিকোনো কথা মা-দেউতাৰ লগত আমি শ্বেয়াৰ কৰি মানে ক খুলি কব লাগে মা-দেউতাক হয়নে? চব কথা কব লাগে ওচৰত বহি পেলাই এবাৰ, মা-দেউতাৰ লগত মা- দেউতাও কিমান সুখী হ'ব, শান্তি হ'ব যে মা- দেউতা মা-দেউতাৰ লগত ত আমি সময় কটাইছোঁ হয়নে
হয় হয় হয়, সেই কাৰণ মানে নিজৰ লগতে বেলেগকো মানে ধৰা সময় দিলে মানে তোমাকো এদিন হ সময় দিব। সেইটোৱ হয় আৰু আৰু কিছুমান মান থাকে প পৰীক্ষা পৰীক্ষা মানে আ গ লেকে হ' থুব নালাগিব তাৰ আগতে মানে পৰিচৰি চুব লাগে যেতিয়া মানে পৰীক্ষাৰ দিনা মানে পৰীক্ষা ভালকৈ মানে উত্তীৰ্ণ হ'ব পৰা যায় আৰু
হয় হয় এতিয়া কি হৈছে মানে ল'ৰা চাবা হাঁ এতিয়া কোনোবা আলহী আহিলেও মানে আলহী এজন অহাৰ পিছতো আমি আগতে মানুহ আমি কি মানুহে কি কৰিছিল যেতিয়া আলহী আহে যে মানুহে যে একদম পাগল হৈ যায় যে, আমাৰ আলহী আহিছে এনেকে থাকিম এনেকে কথা পাত তিম এনেকে বহিম। কথা পাতে ভাল লাগে। কিন্তু আজিকালি কি হৈছে আলহী আহিলও সেই আ মানুহৰ মানুহক বহি বহাই থবলে বা কিবা কৰিবলে আমি কি কৰোঁ ফোন চাই বহি থাকোঁ হয়নে
হয় হয়
সে সেইটো কৰিব নালাগে আচলতে মই ভাবোঁ আৰু যে মানুহ আহিছে আমি মানুহৰ আমাক আমাক - লগ ধৰিব‌য়ে আহিছে, আমি সেই মানুহজনক যদি টাইম সময় দিব নোৱাৰো, মানুহজনৰ লগত যদি সম সময় নকটাওঁ, ভাল হ'ব জানো?
এ
ঠিক তেনে ঠিক তেনেকে আমি আমাৰ নিজক যেনে আমি নিজক যেনেকে সময় দিওঁ - ঠিক তেনেকে আমি আনৰ লগতো সেনেকেই কথা পাতিব লাগে।
উম উম ঠিক - ঠিক আছে দিয়া, ভাল লাগিল তোমাৰ লগত আজি কথা পাতি।
ঠিক আছে মোৰো ভাল লাগিল নজনা কথাও শিকিলোঁ তোমাৰ পৰা। ঠিক আছে ৰাখিছোঁ ধন্যবাদ।